কি কৰি আছা
এ মই মানে ৰাতি মানে পাচলি অলপ ৰাতিপুৱাই উঠালো ঘৰত পাচলিি মানে খালি খেতি কৰিছো যে
অ হয় নেকি ভাল কথা কৰিব লাগে
হয় হয় আপোনাৰ ঘৰত পাচলি খেতি কৰিছে নে নাই মই আ বহুতখিনি পাচলিয়ে কৰিছো ভে এতিয়া বৰ্তমান গৰম দিনত গ্ৰীষ্মকালেন যিবোৰ খেতি হয় সেইবোৰৰে সম্পত্তিৰ কাৰণে তাতে পথাৰ আছে যে মাটি আছে তাত কৰিছো এই বাৰ মানে খেতি।
কৰিছো মোৰ মানে ঘৰত মানে ভোল লাগিছে জিকাওঁ লাগিছে ভোল জিকা মানে চাং পাতি দিছো যে সেই চাঙত মানে ভোলো লাগিছে জিকাওঁ লাগিছে আৰু
কোমোৰা, পানী লাওঁ, লেচেৰি, ফেচবিন পটল এই সকলোবোৰ কৰিছো। বা কম বেছি পৰিমাণে বেছি নহয় আৰু নিজৰ ঘৰখনে খাবলে আৰু। বেচিবলে নহয় আৰু তই এতিয়া বজাৰত এই বস্তু খিনিকে কিনিব গ'লে কিমান দাম হয় নে নহয়? আৰু আপোনাৰ বজাৰ পৰা কিনি আনি এসপ্তাহ ৰাখিব নোৱাৰ, গেলি যাই বুলি অ চিঙা বস্তুটো আপোনাৰ সপ্তাহ দহ দিন ৰাখিলেও কোনো অসুবিধা নাই হয়নে? হয়।
মই যিখিনি খেতি কৰিছো মানে মই অকনমান বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিছো। মানে ডি এ পি দিছো মাৰিছো গোবৰ দিছো এ মানে গোটেই খিনি দি কৰি লৈ পেলাই মানে কৰিছো যে ধুনীয়াকে লাগিছে, মানে মাজে মাজে মই অ' গাঁৱতে দুই চাৰি কিনিব আহে বিশ টকা কেজি ত্ৰিশ টকা মই লগাই দিছো, সেইটো কাৰণে মানে বেচি পৰা মানে তেনেকে বেছিকে নেবেচো, কাৰন তোৰ ঘৰতে খাব লাগে। কিনা পাচলি খোৱাতকৈ নিজৰ ঘৰৰ পাচলিখিনি যথেষ্ট। মানে ভাল হয় সোৱাদ হয়। অলপ মানে কষ্ট অকন কৰিলেহে কিবা এটা পোৱা যায়। নহ'লেতো অসুবিধা হয় ন। কিনি খোৱাতটো আমাৰ কাৰণে অসুবিধা নহয় জানো? আৰু এতিয়া এইবাৰহে মানে এইটো চিজনত যিমান পাচলিৰ দাম
উম।
এতিয়া বজাৰৰ পৰা মই পটল কিনিছোঁ চল্লিছ টকা কেজি, যিহেতু পটল খেতি আমি কৰিব নোৱাৰো যে নহয় আমি নাজানো মানে কিলে হয়তো প মানে কৰিব পাৰিম চাগে, কিন্তু এতিয়াতো বুজি পোৱা নাই নাজানো কেনেকে কৰে, চল্লিশ টকাকে খাইছো, তাৰপিছত লেচাৰি কেজি মই ত্ৰিশ টকাকে আনিছো, অকমান মানে টান লাগে কাৰণ তো তেওঁলোকে বা কি মেডিচিন দি বনাইছে নহয় জানো। ব্যৱসায় ভিত্তিত যেতিয়া মানুহে খেতি কৰে তেতিয়াটো অকনমান মানে কিবাকিবি মানে বৈজ্ঞানিক পদ্ধতিৰে কৰিব গ'লে সাৰ চাৰ দিবই তাৰো তেওঁলোকৰ প্ৰডাকচন লাগে প্ৰডাকচন হ'লেহে তেওঁলোকৰ কষ্ট ৰ কিবা এটা মুল্য পাব।
উম হয়, তাকে এইবাৰ মানে আকৌ ভাবি আছো এবাৰ মানে অ' মাটি এ বিঘা হফ বনাই বনাই থৈ দিছো মাটিৰ দম লগাই লগাই থৈ দিছো লাইন বাই লাইন নাই নাই নাই নাই মই কলত ৰুম বুলি ভাবিছো কল খতিম বুলি মই বেখানাটো মাটি কিনি আনি কৰি আছে নহয় জানো তাকে যদি কলগছ যদি ৰুই দিওঁ, তাত নাই কমেওঁ আপোনাৰ বছৰত এজোপা কলগছৰ পৰা আপোনাৰ নাই কমেওঁ এবাৰ ধাৰক বছৰত আপোনাৰ তিনিবাৰ কে খাব পালেও বহুত নহয় জানো? বিভিন্ন ধৰণৰ মালফে ফল বাহান
ভাল, কৰিব লাগে।
হয়।
তাৰমানানে কৰি এই কলৰ খে টোত এ এতিয়া তোমাৰ বজাৰত কলৰ দাম বহুত। এ আশী কল আমি কিনিব গ'লে ডৰশ টকা মালভোগ কলৰ ভাল কল।
হয়, হয় ঠিকে কৈছে আপুনি হয়।
অ', আৰু তেওঁলোকেতটো এটা মেডিচিন দিহে পকাই বিক্ৰী কৰে হয়।
অ', সমানে কেতিয়াও কল নপকে, ঠিকে কৈছে আৰু হয়।
আৰু এতিয়া মেডিচিনযুক্ত কলটোত আমি খালে, আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰ, অ', অপকাৰী হৈ যায়গৈ সেইটো কাৰণে মানে আমি তুমি যদি কৰিছা কলৰ বাগান, ভাল কথা তাৰ মাজে মাজে কলৰ বাগানৰ মাজে মাজে হেৰি ৰুবাচোন নেমু আমাৰ যিটো কাজি নেমু যে, কাজি নেমু ৰুই ৰুই দিবা, তাৰমানে কলৰ ওখ ধৰা ওখ হৈ যাব, কাজি নেমুটো তলত লাগিব মই মানে এই এইবাৰ মানে, ফুৰিব যাওঁতে
হয়।
দেখিছিলো হে মানে, বহুত ডাঙৰ ডাঙৰ বাগান তলত কিন্তু মানে, কলৰ বাগান আৰু, তলত মানে কি কৰিছে তেওঁলোকে কাজি নেমু মানে লগাই দিছে। তেওঁলোকে, মই সুধিলো, আপোনালোকে যে এনেকে যে বাগান খন বনাইছে, ইমান ভাল লাগিছে আপোনালোকৰ, এই কাজি নেমু বিলাকো ইমান ধুনীয়াকে লাগিছে।
বজাৰতে কে কাজি নেমুযোৰ যিমান দাম নহয়, আপোনাৰ পাৰি আপোনাৰ বিশ টকা, ত্ৰিশ টকা গম পাইছে নে, জেনেল নেমুৰটো নেমুৰটোৰ দাম বেছি। মোৰ, হয়, আজিকালি নেমু কি হৈছে জানে, কেজতো নেমু বিক্ৰী কৰা হৈছে গাম পাইছে নে
অ', পাইছো ময়ো কিনিছো।
ৰঙালাও কেজি কৰা হৈছে কিয় হৈছে নাই জানো মানুহৰ হয়তো এইবোৰতো পাচলিতো অসমতে হয়, নহয় জানো, কিন্তু হলেও ইমান দামবোৰ কিয় বাঢ়ি গৈছে নাজানো। আগতে ৰঙালাও আপোনাৰ ডাঙৰ এটা আনিলে ধৰি লওক পা কেজি ওজনৰ ৰঙালাও এটা দহ টকা এতিয়া এক কেজি ৰঙালাও চল্লিশ টকা বুলি কয়, আপোনাক তাকো, মই আচৰিত পাইছো দেই দাম বোৰ কিয় হৈছে নাজানো আৰু দেই বা ওলকবি ফুলকবি ওজনতটো বেলেগ কথা, আজিকালি ৰঙালাও ওজন হোৱা হৈছে।
মানে শুনা, এইটো কিয় হৈছে জানা, আমাৰ মানুহবোৰে খেতি নকৰা হৈছে। মানে, খেতি কৰিবলৈ টান পোৱা হৈছে। সেইটো কাৰণে, সেইটো হৈছে, আৰু কিহৰ কাৰণে হৈছে যিহেতু প্ৰডাকচনটো কম আছে। প্ৰডাকশচনটো কম হ'লে, এভেইলেবল টো নাই যেতিয়া, নহয় জানো ন নাটনি, পাচলি নাটনি, যিখিনি খেতি খেতিয়ক খিনিয়ে মানে, এনেকুৱা দাম লগাই দিয়ে মানে গ্ৰাহকে খাব বাধ্য হৈ গৈছে।
উম,
নহ'লে তো, পাচলি নহ'লেতো ভাত খাব নোৱাৰি দিয়াচোন নহয় জানো।
উম, উম,
পাচলিতো লাগিবই, এতিয়া আমি ডেইলি পাচলি খাওঁ, নাজানো যিমান মাছ মাংস নাথাকক কিন্তু পাচলি অলপ খাব মন যায়, নহয় জানো, চব্জি অকনমান লাগেই আমাক ভাজি অকনমান
উম,
এতিয়া তোমাৰ চোৱা, পাচলিতো আমি আমি ঘৰত কৰিছো, কিন্তু প্ৰত্যেকেতো ঘৰত নকৰে, তেওঁলোকেতো কিনিয়ে খায়, আৰু জনসংখ্যা অনুপাতে আমাৰ কি হৈছে জানা? মাটিৰ পৰিমাণটো কমি আহিছে, দিনে দিনে আমাৰ জনসংখ্যা টো বাঢ়ি গৈছে। কিন্তু, আমাৰ মাটিটো একেই আছে, মাটিটোতো নাবাঢ়ে বাঢ়িব নেকি সেইটো কাৰণে মানে কি হৈছে ঠাই কম হোৱাৰ লগে লগে আমাৰ বস্তুতো উৎপাদনতটো কমি আহিছে কমি অহা বিনিময়ত কি হৈছে আমি এৰ মানে বেছি দাম দি খাব লগা হৈছে
উম তাকে বলো আৰু এতিয়া হয় মানে ছোৱালী জনে স্কুল যাব যে আজি পৰীক্ষা কহ জানো সেইটো কাৰণে মানে ৰেডি হৈ ভাত ভাত বনাই কৰি মেলি ল অৱশ্যে চাহ আজি এতিয়াতো খাবলৈ সময়ে পোৱা নাই খাম বুলি ভাবিছ মানে কি হয় মানে গেছত গোটেই দুইটা চৌকা যেতিয়া বাইনা যেতিয়া লগাই থকা যায় ন চাহ বনোৱাতকে মানে ধুমা ধুমা এইখিনি বনোৱাৰ পিছত তেতিয়া গা পা ধুই কেতিয়াবা ধোৱা য নয় ৰাতিপুৱ শই উঠে গা ধোৱা যায় নহয় জানো ৰুমুম যা উ দা যা কিন্তু তাৰ পিছতহে ধুনীয়াকে হ ভাত তৰকাৰী বনোৱাৰ পিছত তেতিয়া মই এনেও দেৰিকে খাওঁগৈ সেইকাৰণে পিছতহে চাহটো মানে বনাই খাওঁ আৰু ধুনীয়াকে স্পেচিয়েল কেে খাওঁ আৰু ধুনীয়ে গেছে খা এাপ খাওঁ আৰু আজিকালি কি হৈছে লাল চাহ খাব মন নোযোৱা হৈছে গাখীৰ চাহাহ গাখ দি গাখীৰ চাহকেই খাব মন যায় মানে কাৰণটো গাখীৰ মাইকী মানহ হয় কওকচোন হয় হয়
গাখীৰ চাহ বেছিকৈ খালে মানে লাঞ্চতো কষ্ট পায় আৰু দ্বিতীয়তে তাৰ মানে কেছৰ প্ৰব্লেমটো বেছি হয়
হয়
মই আকৌ কি হয় জানা মই ল'ৰা ছোৱালী কেইটাৰ লগত একেলগে মই ভাত খাই দিওঁ কিয় মই সিহঁতক থব যাব লাগে যে সিহঁতক থব যাওঁতে মইতো খালী পেটে যাব নোৱাৰোঁ ভাতকেইটা খাবই লাগে আজি মানে ধৰা ৰাতিপুৱা মানে কণী আমলেট দিছো
হয়
দালি দিছো সিহঁতে আকৌ নাখায় ৰাতিপুৱা হলে কণী আমলাই
অ
মানে খাই বেয়া পায় সেইটো কাৰণে মানে মই কণীয়া আমলেটটো মই মই মানে ভাল পাওঁ সিদ্ধ দিলেও ভাল পাওঁ আমলেট দিলেও ভাল পাওঁ মই দুয়োবিধে ভাল পাওঁ সেইটো কাৰণে মোক কণী আমলেট দিছো আৰু মানে সিহঁতৰ পাপাকেও মানে খাইছে ময়ও খাইছো তেওঁ মানে ডিউটি লৈ গুচি যাবগৈ
অ
ময়ো মানে সিহঁতক থব যাব লাগে
হয়
মই মানে এই টমটমা এখন ঠিক কৰি লৈছোঁ মানে ডেইলি টমটম খতে থব যাওঁ আহোতে তাতে মানে ধৰা মোক নিজে গুচ এতি আহো গাড়ীত সিহঁতক এতিয়া মই লৈ যাব কাৰণে টান মানে অসুবিধা পাও যে সেইটো কেনে সহতক মই টমটমতে লৈ যাওঁ যাওঁতে যা মানে যোৱাতটো হে আকৌ মোক থব আহিলে তেওঁলোকক এক্সট্ৰা ভাড়া দিব লাগিব যে হয়
হয় হয়
মই বিশছ টকা বা দহ টকাতে ঘৰ পামহি তেওঁলোকক লৈ আহিলে মই পঞ্চাশ টকা দিব লাগিব অ সেইটো কাৰণে মানে মই আকৌ মানে ল'ৰা ছোৱালীকেইটা আকৌ যেতিয়া লৈ আনো আকৌ সেইখন টিম টমতে লৈ আনো মানে
অ
সেইটো কাৰণে আহোতে মই থৈ ঘৰলৈ আহোতে মই টমটমত নাহো আৰু তেওঁলোকৰ লগত হ তামা
অ অ
মই গাড়ীত গুি আহো
হয়
এতিয়া মানে লাহে লাহে ধৰা এতিয়া মানে ওলাইছো আৰু যিহেতু সময় হৈয়ে আহিল স্কুলৰ সময়ত
হয় হয়
টাইমটোতো মেইনটেইন কৰিবই লাগিব
হয় হয় সময়তটো ৰাতিপুৱা সময়তো কেনেকে যায় গম পোৱা নাজানো মানে কিন্তু মানে ৰাতিপুৱা সময়তটো তাৰপিছত আকৌ ঘৰত আহি লৈ কাম খিনি কৰা লালা আহিলে কাপোৰ ক ডেইল কাপোৰ মানে কি কয় নাজানো মই যো ল'ৰা ছোৱাল বো ডেইলি কাপোৰ ডেইলি ধুমে এতিয়াাওনৰ মা খাও লাগি যাব যে ভাৰ বধ ন সেইটো কাৰণে মানে ডেইলি কাপো ডেইলি ধৰা তাৰ পিছত খোৱা ভাত খুৱাই বোৱাই লোৱা বাকী হোৱাৰ পিছত আকৌ আৰু অলপ টাইম ৰে বুলি নহয় আল কাম চাম কৰি লোৱাৰ পিছত আকৌ চুব সন্ধিয়া হয় থোৱাৰ পিছত
নহয় সেইটোতো কৰিবই লাগিব আমাৰ মাইকী মানুহৰ কথাই এইটো কাম নকৰিলে আমি খাব পাম কেনেকৈ হয়
হয়
কামতটো কৰিবই লাগিব কাম নকৰিলে আমি আৰু নচলিব আমাৰ আমাৰ কামেই সিদিো ৰাতিপুৱা শুই উঠাৰ পৰা দিনটো মানে কৰ্মব্যস্ততা আমাৰ বেছি কাৰণো আমি সকলোকে আমি মেইনটেইন কৰিব লাগে ঘৰখন লগতে পৰিয়ালবৰ্গ লগতে আমি ধৰা আলহী দুলহী সকলোকে নহয় জানো দিন আমি ব্যস্ততা থাকিবই লাগিব
উম
তাকে চিন্তা কৰি আছো আৰু
তেন্ত দে ভ অঁ হেল্ল' হয়